হেল্ল' অ' শুনিছানে। ত'ত।
হা?
কি কৰি আছে?
এইয়া, হেৰি মই এনে ৱাক কৰি আছিলোঁ। ৱাক।
অ'।
আন্দা- আন্দা চাৰিটা খালো অ'। চাৰিটা খাই পুৰা এই গেছে হৈ থাকিল।
খবৰ খাতি ভালেই নে?
ভাল, ভাল, ভাল। আ। খবৰ খাতি ঠিকে আছে।
অ'।
তোমালোকৰ ভাল।
ভালে- ভালে।
অ'।
চবজি বনাবলৈ চবজি কাটি আছো।
কি চবজি?
দালি বনাই ছো তাৰপিছত এই দাং আ দিয়া আলুৱে ভাজোঁ তাৰপৰা মাছ দুটা পাইছিলোঁ লাঙি চাইছিলোঁ
তে ভাজি দিম আও খাম তেনেকে মানুহ দুটাহে চোৱালী মইহে মানুহ নাই নহয়
লেগীটো লগাইছিলিহে
এই উম উম এ নহয় ৰাতিপুৱা লগাবলে সময় নহলে যে তাৰপৰা সেইকাৰণে দুটা মছ লাগিলে আকৌ এ ৰাতিপুৱা লগাবলে নহলে এতিয়া লগোৱা যে হ'লেও সেই সন্ধিয়া সন্ধিয়া চাইছিলো দুটা লাগিলে।
হা হা।
আজি ভাত কিহে খোৱা হ'ব?
আজি ভাত জানো কি বনাব লাগিব
আপুনিহে বনায় নেকি ভাত আজিকালি?
উম নবনাও চাব লাগিব আউ কি বনোৱা যায়। যাব, কি বনোৱা হ'ব
অ' আজি ডিউটিত যোৱা নাই?
এই ইয়া আহি পাইছোহিহে। পাঁচটা বজাত চাইডত গলো, চাইডত গৈ আহি পোৱাহি আধা ঘণ্টামান হৈছে।
অঁ অঁ অঁ।
সেই বৰষুণ দিনত বহুত বেয়াকে দিছ ছিলে।
অঁ। ফোন এটাও কৰা নাই।
অঁ নহয় মই ফোন কৰিবলৈ এইয়া হে সময়
অঁ।
সময় মিলাব পৰা নাই আক'।
ইমান পানী গোটেই কঠীয়া চত ঠিয়া ও ডুব খালে।
উম, হুম, হু, হু, হু।
আপোনালোকৰ ফালে ভাল পানী-চানী নহয়, আমাৰ
পানী চানী, সেইটো হয়। কাইলৈ মানতহে আৰু, ডিউটিটো কাইলে অলপ সোনকালে ছুটি হ'ব লেখীয়া লাগিছে।
অঁ, অঁ।
তাপিছতহে
এ পানী ঢেৰ বাহিছে অ'।
আহিছে-
উম- তাৰ পালেহি নহয়, গোটেই কঠীয়া- কঠিয়া তলি চতিয়া তুলি চব দুখ খালে
অ-উম- হম- হম- তাকে ডুব খালে কি হব?
দোব খালে। তাকে চিন্তা কৰিছো বেয়াই হ'ব নেকি কিয়েইনে কঠিয়া। আপোনালোকৰ ভাল আপোনালোকৰ ফালে- পানী কঠীয়া পানী চানী নহয় যে।
অ- অ-
আমাৰ এইবাৰ এনেই কঠিয়া - নাই আৰু পানীয়ে পাইছে, আৰু কি হব ভগৱানেহে জানে। অ-
তাকেইতো।
ন
তুমি পানী বাঠিল হা-হা কি কৈছ?
এক
আগবাঢ়িছে বহুত আগবাঢ়িছে। মানে যাবলৈতো সময়ে নাইাপোৱা, তাৰপিছত এই তোমাৰ হেৰি- আজি যাওঁ কালি যাওঁ- আজি যাও- কালি যাওঁ বুলি ক'লে মই
অ-
হয় অ- বহুত দিন- দিগদাৰও বুইছা নাই অকলশৰীয়া মানুহ।
আপোনাৰ লৰাটো কি কৰিছে?
এই ল'ৰা খেলি আছে বদমাচটো।
আমাৰ ছোৱালীয়ে শুনি আহি পেলাই হাঁহিছে। আহ লোকৰ ল আছে ন ন
কিয় হাহি আছে সি!
তাৰনো কি আৰু।
অ
বাকী চবেই ঠিকে থাকে আছে নহয়।
আছে। আছে। চবেই ধুনীয়াাকে আছে ভালে আছে। এ- নাই নাই একজাম নাই চলা ভেকেচন হ'ব আও
অ', আমাৰ ইহঁতৰ পইক্ষা চলি আছে আৰু তিনটা আছে আৰু কাইলৈৰ লগত মিলালে।
অ',
তাৰ পা এদাই হ'ব আও
অ',
তাৰপা হেনো পেহীয়েকৰ ঘৰলে যাব হেনো।
ইচ, পেহীয়েকৰ ঘৰ আছে ক'ত তাৰ, অ', তালে যাব অ'।
উম'
উম', কাৰ লগত যায় সি?
আইতাক যাব আও কোন যাব।
অ', ককা?
নাদাই, সি গ'লে আকৌ মই অকলশৰিয়া হৈ যাম নহয়।
এইটোও হয়।
উম', সেইকানে সি নাযায় আকৌ ঘৰ, গৰু, ছাগলী, হাঁহ গাহৰি, কোনে চাব?
টোও হয়।
সেইকাণে সি নাদায় বোলে গাও ফুৰিবলৈ।
অ'।
মাইহে যাব বোলে।
আচ্ছা।
উম'। আপুনি ফোন চোন এতাও নক আও ইমান বেয়া পালে নে।
এ নাই পোৱা অ', মইনো কেলে বেয়া পাম, বেয়া পালে দেখোন সেকেই হৈ থাকিম।
অ', সেইটোও হয়। এই হেগ নহয়, আজিকালি হেই নাই নহয় চিন্তা নাই নহয়।
অ'।
আমা বিলাকৰহে চিন্তা।
অ'।
আপোনালোকৰ ভাল চিন্তা চৰ চা নাইকিয়া মানুহ।
উম', উম, উম, উম
উপায় নাই, আজি গোটেই বেৰবোৰ মুচিলো গা বোৰ বিষাইছে বো
অ'।
আকৌ। এ বহুত দিন এনকে মোচা মেলা কৰা নাই যে
এই হেৰি তোমালোকৰ অ', তোমালোকৰ সি। পিছফালে দ বজাৰ পৰা যিটো ওলাই কিনে যে চিধাকে যে চালেই মান। নহৰু ঘৰৰ এইটো আহে নাহে?
কোনটো কোনটো?
এইটো নতুনটো আহেনেহ?
অ', নাইহ। কি কৰিবলে আহিবনো নাহেহ। আজিকালি ডাঙৰ মানুহৰ।
কটা বতৰা একো নহপাতে চোন।
অহ, অ'।
অ', নিজেই নিজেই ন?
নিবে নিবে অই। অথনিও গৈছ তোৰ মাত চাত নাই। নাই যদি নাই। আমিনো কি কৰিম আৰু।
অ', অ', অ'।
কবহে পাওঁ। নকওঁ আমি দৰকাৰ নাই। লোকৰ বস্তু লোকৰ কথা আমাৰনো কি আহে যায়।
অ', অ', অ'। সেইটো হয়।
আমিতো একো কৰিব নোৱাৰো লুকৱা বস্তুটো।
অ'।
লোকৰ বস্তুটো জানো নিজৰ বস্তু বুলি ক'ব পাৰিম?
নোৱাৰিম নোৱাৰি।
সেইটো কাৰণে দৰকাৰ নাই যাৰ যি ইচ্ছাহ।
অহ।
আৰু আজিকালি কিবা এটা ক'বলে যোৱা মানে তুমি নিজেহে বেয়া হোৱা। সেইকানেন। নকওঁৱেই আৰুহ।
উম, ভালে পাছো।
অহ।
বাকী বতৰ কেনেকুৱা সেফেলে ভালনেহ?
বৰ্তমানে সা বেয়া।
অহ।
আন্ধেৰা হ'ব।
জানো বতৰ বৰষুণে দিয়েনে ৰ'দে দিয়েনে কিয়ে দিয়ে নে? ভগৱানেহে জানে।
হয়, হয়।
বতৰৰ মহিমা নাই অ। ৰাতিপুৱা বেলা সেয়া ৰ'দ দি থাকিলে তৎক্ষণা ভিতৰতে দুটামান বজাত ব'ল কলামলা আহি দবাফিটা বৰষুণ ঢাল দিলে।
অ'।
বতৰৰ মহিমা অপাৰ আজিকালি। অ আহা আহাৰ হাট যে
অ-অ
আহাৰত এনেও বৰষুণ
বৰষুণ দিয়ে ৰোৱা অসমতহে নাপালে গ'ল আৰু
উম সেইটোকে কৈছো, এতিয়া গোটেই বানপানীয়ে- বানপানী।
অ এই আমাৰ অ যোৱা বছৰ চাগে তোমালোক, বৰ হে কি কয়, এই হেৰি আহাৰ হাট নপৰাৰ আগতে ৰুইছিল চাগে ন।
নাই ৰোৱা যোৱা বছৰ যোৱা বছৰ আহাৰ যোৱাৰ পিছতে ৰুবলৈ হেৰি চৰি কৰি লোৱা মানুহ মৰিলে নহয়।
অ
মানুহ মৰি পেলাই দেখোন ৰুবই নোৱাৰো লাষ্টত খৰমাই দিলে লাষ্টত একেবাৰে পানী অহা সময়ত দেখোন চাৰি চাৰে চাৰি চাৰ বাৰ পেলাই মাতি ৰুলো।
অ-অ
সেইটো-সেইটো কাৰণে আকৌ এইবাৰ জানো কি হয় কব নোৱাৰো
অ মাহঁতে ভালে আছে।
ভাল হয় চব, খুবেই ভাল।
ঘৰতে আছে, ঘৰতে আছ
অ
মই এই দালি বহাইছিলো তাৰপৰা দালি বনাই আছো।
অ
ছোৱালী একো চিৰিবই নহয় ভোক লাগিছে বুলি।
অ অ অ
এ মোৰো ভোক লাগিছে, আজি ৰাতিপুৱা অকমান খোৱা
অ হ-হ
ভোকতে কিবা থাকিবই পাৰা
অ আচ্ছা-আচ্ছা-আচ্ছা
ভাত কেইটামান বহাই দিওঁ, সেই দালি অকমান বনাইছো চব্জিটো অলপ বনাই দিওঁ বোলো।
অ
কে খাম আৰু,
অ ঠিকেই আছে। তেনেকেইটো খব লাগিব।
উপ উপায় নাই নহয়।
পোৱা নাইটো আকৌ,
মাছ চাছ পাবলৈ নাই। নাই ঔ পাতিলে কষ্ট কৰিলে খা কষ্ট নকৰিলে খাবলৈ নাই
তোমালোকৰ তাত ইমান মাছ পায়, আৰু নাই পায় বুলি ক'লে কেনেকে হ'ব।
ধৰা মানুহ থাকিব লাগিব নহয় পালেই নহব নহয়।
অ
ধৰা মানুহে নাই দেখোন।
সেইটোও হয়।
এই পুঠি মাছ এটাই আহিছিলে মাটিতে পৰি পেলাই পৰিলে নে গোতে পৰিলেগে জানো পুঠি মাছটো নাই।
অ
মাতি ঢাকি থৈয়ে গৈছিলো, এটা মাছ আছে এটা মাছটো নাই আৰু
অ হা-হা-হা
ক'লৈ গৈল জানো মাছটো,
অ খবৰ তেতিয়া নে কি?
অ হ'ব তেতিয়াহ'লে।
নে কি?
আহ-অহ হ'ব।
আহ-আহ
অ-অ দিয়ক।